শুনিছা? হেল্লৌ'। অঁ শুনিছো শুনিছো, কি কৈ আছিলা?
কি হ'ল? ঘপক- কে তোমাৰ এনেই দেখোন খবৰ খাটিয়ে নাই।
হিঁ হিঁ নহয় অও তোমাৰ এই কাম বনৰ মাজত সোমাই থকা হয় যে।
হাঁ?
তাৰ পিছতে তোমা- কাম বনৰ মাজত সোমাই থকা হয় এতিয়া পথাৰ ঘৰ দিন তাৰপিছতে তোমা- গৰম বন্ধ কলেজত দিছে যদিও কি হ'ব, যিটো আৰু লিখিবলৈ দিছে আৰু নিজৰ পঢ়া শুনাটো থাক- কিলেই। টিউচন এডৱাও কৰি আছো, ভাবাচোন দিনটো কেনেকে মেনেজ- ক‌ওঁ, সেকাৰণে ফোন চোন কৱাটো নহয়, কেতিয়াবা সময় পালে ক‌ওঁ।
হ'লেও তেও বাও যোৰহাটবোৰ লৈ পেলাই কলৰকে থাকিলে বেয়া লাগে।
হলেও এতিয়াতো ময়ে কৰিছো, তুমিটো কৰিব পাৰা ন মাজে মাজে।
এ মই মিছ কল তোমাৰ চাগে ফোনত চাগে মিছ কল হৈয়ে আছে মই কত কল কৰাৰ পিছতো তোমাক খবৰ খাতি এটা নাই।
হয় নেকি? মিচ কলটো সেই অজোহাত দেখুৱাবলে আও। কুইংকে মাৰি থৈ দিবলে পটকে। হয় হয়, তাকে বাকী খবৰ কোৱা কেনেকুৱা?
খবৰ খাতি কেনেকা? খবৰ পনীয়া।
বাকি খবৰ কোৱা কেনে, কেলে?
খবৰ পনীয়া।
অঁ অঁ, হেৰি কৰিবা এইটো কি নহৰো তেল গৰম কৰি অকমান সানি দিবা নাকত। নহ'লে ঘৰোৱা তেল আছে যদি দি দিবা সৰিয়হ। হেল্লৌ'।
নেটৱৰ্কৰ প্ৰব্লেম দি আছে অ। শুনিছ নে?
অ
নেটৱৰ্কৰ প্ৰবলেম দি আছিল তোমালোক তোমাৰ তাত।
এ ৰবা হেৰি অ এইটো মাৰিলও মাৰিবা তাওৱাটা ঘৰ চ'তৰ ওপৰতে বহাই দিম
হেৰা টাৱাৰ এটা, তোমালোকৰ এইফালে অ জিঅ' নেট নাপায় ন তোমালোকৰ এইফালে।
নাই নাই জিঅ' টাৱাৰ এটা আমাৰ ইয়াত ৰাইজে বহাবলৈ দিয়া নাই মানে।
কেলে?
অ মানে জন্ম পৰা মানুহ খিনি এয়াৰটেল ইউজাৰ যে সেইকাৰনে মানে জিঅ'টোৰ লগত কানেকশ্যনটো অকণমান কম, ৰাইজে ক'লে বোলে ইয়াত জিঅ' টাৱাৰ নহ'ব ইয়াত এয়াৰটেল ল'ব। সেইকাৰণে গাঁৱৰ ইমোৱে এয়াৰটলৰ এটা টাৱাৰ বা গাঁৱৰ সিমোৱে তৈয়াৰ আৰু টাৱা
অ ঠিকে আছে ঠিকে আছে বাকী তোমাৰ কোৱা পঢ়া শুনা অ বাকী তোমালোকৰ পঢ়া শুনা কি হৈ আছে কেলে
পঢ়া শুনা নাই কৰা মান মোৰ মন যোৱা নাই আকৌ মন গলে পঢ়িবা তোমোকৰ এতিয়া মন যায় পঢ়িবলৈ এ ভৱিষ্যতে কিবা এটা কৰিবলৈ মন আছে সেইকাৰণে ভালকে পঢ়া শুনা কৰা ভাল ল'ৰা, ভাল স্কুলত পঢ়িছা, ৰিজাল্ট ভাল তোমালোকৰ হ
বেয়া কথা আকৌ এইবোৰ বেয়া কথা আকৌ
ন ন বেয়া কথা নাই আমি এটা সময়ত পঢ়িলো আৰু হ'ল আৰু আমি ৰাতিপুৱা আমি তিনিটা বজাতো উঠি পাইছো আঢ়ৈতা লৈকেও পঢ়ি পাইছো
হয় নেকি
কিন্তু এনেকে নহয় এতিয়া আমনি লাগিলে আৰু
হয় তোমাৰ মেজৰ কিহত আছিলা
মোৰ মেজৰ পলিটিকেল চাইন্স
আছেনে কিবা পলিটিক্সৰ ওপৰত মানে ফিউচাৰ ভাবিছানে কিবা
নাই নাই এতিয়া মই তোমাক এই কথাটো মই তোমাক মই বুজাই আছো তুমি মানে আমাৰ এটা সমাজৰ মানে বহুত এটা ধা হেৰি বেয়া ধাৰণা এটা আছে মানে গম পাইছা নাই
গম পাইছো
কি হ'ল কেচটো শুনিবা এতিয়া বহুত মানুহে এনেকে ভাবে যে পলিটিকেল চাইন্স বিষয়টো লৈছে যে ল'ৰাটো বা ছোৱালীজনী ৰাজনীতিত যাব বা পলিটিচিয়ান হ'ব তেনেকুৱা কথা কিন্তু ভাবে হা কিন্তু মই তোমাক এইটো মই কৈ দিছোঁ কিছুমান মানে তোমাৰ পলিটিকেল চাইন্সৰ ওপৰত জ্ঞান নথকা কিছুমান মানুহে মানে বা ল'ৰা বা ছোৱালীয়ে এইটো ভাবি পেলাই পলিটিকেলত সোমাই যে মই আগলে পলিটিচিয়ান হম
তুমি এটা শতাংশ হিচাপত যদি ভাবা নহয় জিৰ' পইণ্ট পাঁচ শতংশ মান ছাত্ৰ ছাত্ৰীয়েহে সেইটো ভাবি চাগে সোমাই যিখিনি ধৰা তোমাৰ যেনে তেনে পাছ কৰি আহিছে আৰু
কিন্তু এতিয়া আ কথাটো হ'ল পলিটিকেল চাবজেক্টটো আমি বিশেষকৈ মই বা মোৰ লগৰখিনিয়ে লোৱা মেইন উদ্দেশ্যটো হৈছে পলিটিকেলটো মানে এটা বহুত ডাঙৰ এটা মানে চাবজেক্ট বহুত ডাঙৰ এটা বি বহুত বেছি ডাঙৰ।
হয় হয়।
এইটো এটা বিজ্ঞান হয় নাই। এইটো তুমি এতিয়া এনেকুৱা কথা নহয় যে বৰ্তমান সময়ত বা বৰ বৰ্তমান মানে কি আও ভৱিষ্যতে তোমাৰ সেই কৌটিল্য মহাপণ্ডিতৰ যুগৰ পৰাই এতিয়ালৈকে পলিটিকেল বিষয়টো এনে ধৰে সোমাই আছে মানে তোমাৰ আমাৰ দৈনিক জীৱনৰ বা সমাছৰ এখনৰ প্ৰত্যেকটো গঠনতে মানে পলিটিকেল বস্তুটো আছে।
হয় হয়।
তুমি এতিয়া ৰাজনীতিৰ কথা ৰাজনীতিটো ৰাজনীতি হ'ল সমাজ নীতিৰ কথা ক'ব পাৰিবা। সমাজতত্ব, অৰ্থনৈতিক বিষয় গোটেইখিনি বস্তু যে মানে পলিটিকেল বস্তুটো আছ
হয় হয়।
আৰু সেই বহু সেই বস্তুটো যে মই কোৱা কথা, মই কোৱা কথা যে নহয় যে পলিটিকেলটো চবতে আছে। তোমাৰ আগৰ দিনৰ এতিয়া চাণক্য, কৌটিল্য বা তোমাৰ এনেকুৱা মহান মনিষীকসকলৰ যিবোৰ কিতাপ আছে ন', সেই কিতাপবোকৰ পৰাও মানে সেই তোমাৰ পলিটিকেল বস্তুটো মানে তাৰ পৰাও মানে আৰম্ভ হৈছে গম পাইছা। তোমাৰ তোমাৰ মেজৰটো পলটিকলতে হয় তুমি কি ভাবা?
অ' মোৰ মানে চোৱা কথাটো তুমি যোনটো কথা ক'লা একচুৱেলি মই তোমাৰ কথাটো সেইটো হিচাপে সোধা নাছিলো মানে যে ময়ো গম পাওঁ, মানে প্ৰত্যেকটো বস্তু অধ্যয়ন কৰা মানে সেইটো নহয় তাৰ ইন ফিউচাৰ আমি সেইটোৱে হোৱা, প্ৰত্যেকটো মানে তোমাৰ আচলতে এইখিনি গান আচলতে থাকিব লাগিব এজ এ তোমাৰ আ জন এজন মানে জনসাধাৰণ মানে সকলো দিশত মানে এজন মানে সুস্থ জনসাধাৰণ বা সুস্থ মানসিকতাৰ এগৰাকী মানে জনসাধাৰণ হোৱা ভাৰতবৰ্ষৰ কাৰণ এতিয়া মই খুব কম দেখিছো যে পলটিকেলৰ জ্ঞানখিনি মানুহৰ খুব কম থাকে। ইনেই ইলেকশ্যনৰ এটা দুটা কথা গম পোৱা মানে পলিটিকেলৰ কথা গম পোৱা নহয় নহয়।
হয় হয় হয়, হয় হয়।
প্ৰত্যেকজনে প্ৰত্যেক বস্তুৰে এতিয়া প্ৰত্যেক বস্তুৰে আচলতে জনাৰ সেই কথাটো থাকিব লাগে। পলটিকেল পঢ়া মানে তুমি পোৱা নিচিনা নহয় যে পলটিকেল চাইন্সত হেৰি অহ মেজৰ লোৱা মানে পলি পলিটিচিয়ান হয়। এতিয়াতো তুমি আমাৰ আমাৰ ভাৰতবৰ্ষ চোৱা হোন মানে প্ৰায়ভাগ যিমানবোৰ আচলতে ৰাজনীতিবিদ আছে প্ৰায়ভাগেই আজি কিন্তু এই অ' তুমি চাবলৈ চাবলৈ যোৱা কিন্তু শিক্ষাৰ ক্ষেত্ৰত কিন্তু প্ৰায়ভাগ কম কিন্তু। চবতকে আমাৰ এতিয়া, অ' বহুত কম আজি যিমান যিমান বিলাক আজি তোমাৰ মন্ত্ৰী আছে। হেৰি আছে। যথেষ্ট কম এতিয়া ইয়াৰ ভিতৰত মই এনে ভিডিঅ' এটা চাইছিলো আমাৰ বেছিকে শিক্ষি শিক্ষিত মানে হেৰিয়ৰ শিক্ষাৰ ক্ষেত্ৰত একেবাৰে আগবাঢ়ি থকা জন আমাৰ হিমন্ত বিশ্ব শৰ্মা নেকি? চি এমৰ ভিতৰত?
অ'।
তাৰপিছত অসমৰ মানে গোটেই ভাৰতৰ ভিতৰত দেই তাৰপিছত, তে অৰবিন্দ কেজৰৱাল আছিলে নেকি নে তেনেকুৱা কোনোবা কোনোবা আছিলে কিন্তু একেবাৰ, তপত আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষাৰ ক্ষেত্ৰত।
এ সেইটোৱে ন এতিয়া মানে পলিটিক, টিকেলটো পলিটিকেলটো যিসকলে পলিটিক্সত গৈছে, তেওঁলোকৰ মানে এই শৈক্ষিক যিটো। মানে আনুষ্ঠানিক শিক্ষকতা সেই শৈক্ষিকতাটো খুব। আছে যিখিনিয়ে তোমাৰ আৰু পলিটিকেলত।
হয় হয় তুমি কি ভাবা এই ক্ষেত্ৰত আচলতে। ইমান খিনি আ এজন, তোমাৰ অ ৰাজনীতিবিদে ইমানখিনি আচলতে। পাৱাৰ খিনি আছলতে কন্ট্ৰল কৰে কন্ট্ৰল মানে কি গোটে এৰিয়াটোৰ মানে। কথা খিনি কৈছো তেওঁৰ অধৰ অলপ। গোটেই সমাজখনৰ সেইটো নিৰ্ধাৰণ নকৰে জানো তুমি কি কোৱা শিক্ষাৰ ক্ষেত্ৰত আচলতে। এই সংস্কাৰটো আনিব লাগে নে নাই কাৰণ এতিয়া। কেইবছম চৰি মানে ৰিচেণ্টলি উ‌ত্থা উত্থাপন কৰিছিলে তোমাৰ এই যোনজন এতিয়া সদস্য। বিজেপিলে গুচি গ'ল সেইয়াৰ পৰা আবানমি তুমি, হিৰৰ পৰা পাৰ্থীৰ পৰা। সেইজনে কৈছিলে যে আমাৰ ইয়াতে নতুনকৈ যিসকল। বা ৰাজনীতিবিদৰ হেৰি হয়। তেওঁলোকৰ কাৰণে এটা আহ মানে পৰীক্ষাৰ নিচিনাকৈ এটা হেৰি কৰিব লাগে শিক্ষ,